হেল্ল'!
শুনিছানে!
অ, শুনি আছো, অ।
অ, কি কৰি আছা?
এয়া, আছো এনে।
অঁ, অঁ, বাকী ভালেই?
অ, আছোঁ আৰু। তুমি ক'ত?
এই মই ঘৰতে দিয়া। তুমি?
অ, আছো ময়ো ঘৰতে আছো।
অঁ, অঁ, অঁ, বাকী, আজি গৰম কেনেকুৱা?
গৰম আজি দিছে, বহুত গৰম, আজি চল্লিশ মান দিলে, আমাৰ এইফালে।
অঁ, অঁ, আমাৰ থাৰ্টি টু, বত্ৰিছ নে তেত্ৰিছ হৈছে।
হয় নেকি! আমাৰ, আমাৰ ফালে বেছি গৰম।
অঁ, অঁ, তোমালোকৰ মানে কি ক'বা আৰু, টাউনীয়া জেগা যে।
অ, এই গাড়ী মটৰ এইবিলাকে সেইবিলাকৰ কাৰণেই গৰম নহয়।
উম, উম, আৰু গছ-গছনি কম। আমাৰ এতিয়া গাঁৱলীয়া পৰিৱেশ।
আৰু তোমালোকৰ সেইফালে অলপ ঠাণ্ডা পৰি-পৰিৱেশ এটা হ'ব।
অঁ, অঁ, সেয়াই আৰু। আমাৰ অলপ অঁ, এই অলপ আগত খাই উঠিছোঁ। তোমালোকে?
নাই, আমাৰ বনাইহে আছে।
অঁ, অঁ।
খামগেহে আৰু, আজি নিৰামিষ। আজি বৃহস্পতিবাৰ যে, গুৰুবাৰ। বৃহস্পতিবাৰে মানে আমি নিৰামিষতো খাওঁ।
অঁ, অঁ, ঠিকে আছে, নিৰামিষে খাব লাগে। আমাৰ আজি কণী বনালো দে।
অঁ ঠিকে আছে ঠিকে আছে।
অঁ বাকী এইয়া কি বুলি কয়। মানে মায়ে সু সু সুধিছিল আৰু সুধিব দিছিল।
অঁ।
তোমালোকৰ মানে শাক পাচলি কৰিছেনেে নাই খেতি।
আমাৰ শাক পাচলি তেনেকে নাই। জে জেগা জেগলী নাই যে। অঁ। তোমালোকৰ আছে নেকি?
হেৰিত কি বুলি কয়, তোমালোকে আগতে কৰা যে কাৰ্টুন বা এনেকে টাবত।
অ আগতে আছিল এতিয়া নাই।
অঁ হ নাই মানে মায়ে সুধিছিল আৰু যদি নাই মানে তেতিয়া আমি লৈ গলোহই আৰু বস্তু
আছে যদি ধৰিব ন
অঁ মানে এইবাৰ মানে আমি হেৰি কৰিছিলোঁ খেতি, এইয়া তোমাৰ ভেন্দি।
উম
লেচেৰা
উম
অঁ তেনেকে কৰিছিলোঁ।
অঁ ঘৰতে মানে ন। তোমালোকৰ জেগা আছে বহুত।
অঁ এয়া পিছফালৰ বাৰীখন যে আছে যে।
অঁ অঁ অ।
আঢ়া আঢ়া আধা বিঘা মান মাটি আছে যে।
এই আমি কৰা নাই মানে কি হয় মানে ভালকে নহয়ে যে। আজিকালিটো চব সাৰৰ ওপৰতে আউ। তোমালোকৰ এতিয়া নিজেও জেগা আছে।
উম উম আমিতো একো নিদিওঁ আমি পান পানী দিওঁ, গোবৰ।
প্ৰসাদ দিওঁ অ ভাল ঘৰতে
সেইবিলাকেই আৰু। উহো, সেইবিলাকেই আৰু। বাকী এই আজি মাছ মাৰিব গৈছিলোঁ বুইচা। এই বিলত যে, মই যে কৈছিলো বিল এখন যে আছে।
অঁ অঁ ওচৰত বিলখন আগতে মই গৈছিলো যে, তোমাৰ লগতই দুবাৰ নে এবাৰ মান গৈছিলো।
অঁ অঁ অঁ।
অ বৌ সেই মাছ পালা নাই
অ এই শ'ল মাছ দুটা লাগিলে। এটা তিনিশ গ্ৰাম মান হ'ব।
অঁ।
আৰু এটা এপোৱা মানৰ হব।
অঁ।
তাৰপিছত এই লাগিছে সৰু কাৱৈ পোৱালি, এনেকৈ গৰৈ এনেকৈ লাগিছে আৰু। আজি মানে তাতে বৃহস্পতিবাৰ ন।
উম
মানে এই দি দি পঠালোঁ আমি নাখালোঁ মানে।
তোমালোকে দিনত নোখোৱা নেকি?
নাই নাই, মানে এই এটা দি পঠালোঁ, এই আলহী আহিছিলে।
অ'।
আৰু সৰু এটা থৈ দিছোঁ ঘৰতে জীয়াই, কালি মানে খাম আৰু।
অ' ঠিকেই আছে বাৰু, কালৈ আমাৰো কাইলৈহে মাছ খোৱা হ'ব। অ', অ' আজিতো আৰু নহ'ব।
অ', অ' এতিয়া তোমালোকৰ গাঁও ঘৰত খেতি চেতি কৰা নাই নেকি?
গাঁও ঘৰত খেতি তেনেকে মানে এই ধানটো লগাইছে আৰু, ধান এইফালে শাকপাচলি কিবা লগাইছে যোৱাই নাই, যামহে।
অ', অ', অ', অ' আহিলে আহিবা।
অ' যাম। মানে এইকেদিনতে, গৰম বন্ধ দিনটোতে যাম বুলি ভাবি আছোঁ আৰু।
উম, উম।
তাতে তোমাৰ নহ'ব।
অলপ গৰমত ভালকে থাকিবা আৰু, অলপ চাই চিতি বস্তু খাবা। আজিকালি জানাই বজাৰত কিমান বিষাক্ত শাক পাচলি, চব আজিকালি সাৰ, মেডিচিন, উম। সেইটো কাৰণে মানুহে বেমাৰ আজাৰত পৰিছে।
অ'। আজি অলপ, আজি অলপ ওলাই গৈছিলোঁ বাৰু।
অ' ক'লৈ গৈছিলা?
এই ওচৰতে দোকান। এই বৰষুণে পালে বহুত, কিন্তু আমাৰ এইখিনি আমাৰ এই টাউনখিনিত নাই আকৌ বেলেগ এয়া কেবে যে আছে
অ', অ'।
বেবে যে সেইখিনিত বহুত ডাঙৰ বৰষু
আজি কি বেবেজীয়া পালাগে? অ' কিয় কিবা কামতনে নে এনেই?
নাই এনেই ওলাই গৈছিলোঁ আৰু গৰম।
অ', অ', অ', ঠিক। ঠিকে আছে। আজি মানে বৰষুণ পৰিছে মানে তাত।
তাতে বৰষুণ গৰম এচিটো বেছি টাইম থাকিব নোৱাৰ।
অ', অ'।
এচিত সোমাই থাকিলেতো পিছত বজাৰ মানে এই তেনেক বজাৰ শাক পাচলি আৰু।
অ', অ', অ' ঠিকে আছে।
ঘৰত শাক পাচলি তেনেকে নাই, লগোৱা হোৱা নাই এইবাৰ।
অ', অ'।
অ'। তাত কালি ৰাতিপুৱা ভাবি আছোঁ। হেৰি মানিমুনি বিচাৰিব যাম, মানে মানিমুনিৰ লগত খাম।
কি মাছটো, কোন মাছটো?
অ'।
সেই
কিন্তু মানে অকণমান দিগদাৰ মানিমুনি বিচৰাত এতিয়া পথাৰত মানে হেৰি যে। খেতি কৰিছে আৰু কিছুমান চাইডে চাইডে হৈছে নাই আৰু।
এইখিনি টাইমত মানিমুনি হয় জানো।
অ', সেই বিচাৰিব লাগিব ভালক আছ মই এদিন খালোঁ আৰু বিচা
অ'। অ', সেইটো বাৰিষা কালত বানপানীত কবাত দুই এডাল ওলাই বিচাৰিব লাগে এখন।
নাই মানিমুনি মিক্স কৰিম তাৰপিছত আকৌ নৰসিংহ পাত ভেদাইলতা তেনেকৈ মিক্স কৰি খাম আৰু।
ঠিকেই। ঠিক আছে, এইবিলাক খাব লাগে কিন্তু এইবিলাক ঔষধিক বস
খুব জুতি লগাই খাম কালি অ', ক'ত টাউনত পাবা আৰু সেইবিলাক টাউনত ক'ত পাবা সেইবিলাক আৰু।
অ', এফালে নাই পোৱা যদি পালেও মানে খুব কম পাৰে।
উম, উম, কেতিয়াবা কিছুমান পাহাৰীয়া এনেকুৱা মিকি আনি আনিলে। পোৱা যায় আৰু বাকী ক'ত পাব এইভাবে। পায় যায় যোনবিলাক পাহাৰৰ পৰা আহে।
অ'।
সিহঁতে আহা কেতিয়াবা আনেই আৰু।
ইয়াত আনে চাগে আমাৰ আম আমাৰ এইটো চাইডে তেনেকে পোৱা নাযায়।
উম, ক'তনো পাব এই গাঁৱলৈ আহিবা লৈ যাবা বিচাৰি কৰি এদিন আমাৰ ঘৰলৈ আহিবা।
অ', মই খবৰ দিম তুমি থ'বাচোন।
অ', অ', হ'ব বাৰু, তুমি মোক, এদিন থাকাকে আহিবা।
অ', দিয়াচোন বাৰু গৰমৰ দিনলৈকে যদি পাৰোঁ তেতিয়া
কল এথোক লাগি আছে বুজিছা আজি পাৰিব নোৱাৰিলো বুজিছানে ওপৰত। ভীমকল হয়।
অ', ভীমকল, ভীমকলো আছে নেকি ঘৰত?
অ', আছে এই খোৱা মানুহে নাই ৰ'বা।
অ', আছে এই খোৱা মানুহ ৰ'বা। কিয়, ঘৰত ঘৰত কোনো নাখায় নেকি?
এই ঘৰত নাখায় কল গুটি কেইটা কাৰণে মানে।
ভীমকল, ভীমকলটো খাব লাগে মানে চালনী চালি লৈ বঢ়িয়াকে। কলৰ পিঠা খাই খাইছা নাই ভিমকলৰ আগতে
তুমি ভীমকল এটা খালে
আগতে আমি গাঁৱত অ', ঠিকে কৈছ অ', আগতে আমি গাঁৱত থাকোতে খুব খালোঁ এইবিলাক।
অ', অ', অ', অ', অ', সুন্দৰ সুন্দৰ এইবিলাকে খাব লাগে। আজিকালি।
উম, ধুনীয়াকে ৰুটি নিচিনা বেলি পিঠাগুড়িৰ লগত মিলাই কৰি
অ'।
ভাল লাগে খাই।
অ', বস্তুটো চেকি লোৱা আৰু।
উম, গাখীৰ দি দিব লাগে মিক্স কৰি মানে ধুনীয়াকে বেলি দিব লাগে কলপাতত
অ', অ', কলপাতত কলপাত পিঠা আৰু এইটো কলৰ পিঠাটো। আজিকালি পোৱালিৱে সেইবোৰ বেয়া পায়, আজিকালি ফাষ্টফুড- কিবা মেগী চাওমিন ৰোল এইবোৰহে ভাল পায়। আগৰ দিনত আমি আগতে খাওঁ এইবিলাক কল আৰু
উম, আজিকালি ল'ৰা- ছোৱালী, আজিকালি ল'ৰা- ছোৱালী ক'ত খাব। নাখায় এইবিলাক। চিনিয়ে নাপায়।
অ, তাকে সেইবোৰ কাৰণে দেহৰ আহ, অপকাৰ হৈছে। শাক- পাচলি, মানে চবতে আজিকালি কি- ক'বা আৰু। বিষেই বিষ বুলিয়ে ক'ব লাগিব আৰু এক প্ৰকাৰৰ।
মচলাটো এনেও বেছি খোৱা ভাল নহয়।
মছলা মুখৰ জুতিহে, তোমাৰ পেটত বহুত বেয়া হেৰি হব। অ', এতিয়া আমি খেতি কৰো। এতিয়া আমাৰ নিজৰ ঘৰ খাওঁ, আমাৰ ইমান হেৰি নাই আৰু।
উম। তোমালোকে, তোমালোকে যে টাউনত ফিলেট লোৱা কথা আছিলে ললা নেকি?
কি কৈছা?
প্লেট যে লোৱা কথা আছিলে, ললা নেকি?
হে নাই ৰ'বা পইচা মিলা নাই, ইমান টকা নাপায় নহয়।
নহয় মানে, আলোচনাটো কৰিছিলা যে আগতে।
অ, অ কৰিছিলো মানে, নিমিলিলে অ, দামটো বেছি কলে যে।
অঁ, যদি আহাটো আমাৰ ফালে আহি যাবা।
অঁ। বাৰু হ'ব বাৰু, এই পিছত আৰু এতিয়া তেনেকৈ পইচা পাতি নাই ন। খেতি খেতি- বাতি উম, খেতি ভাল নোহোৱা হ'ল আজিকালি। ধা, আমাৰ নিজৰ মাটি মাটিও নাই হয়, মানে তেনেকৈ নাই যে, অলপ সেয়াই আৰু। খেতি ভাল হোৱা হয়, অকমান আছিলে, এতিয়া খেতি ভাল নহয় বৰষুণ যি আৰু ৰ'দ। পানী হয় বেছি অঁ, সেইয়া আৰু।
হে, উম।
যেন- তেন চলি থাকিব লাগিব আৰু গাৱঁলীয়া মানুহ আৰু।
উম, ঠিকেই কৈছা, অ।
উম, উম।
দিয়া, ভাত খোৱা, ভাত খাব হৈছো ন তোমালোকৰ?
অ, আনাই আমি খালোৱেই। তোমালে খালা নাই?
হ'লে অঁ, দে আমি ভাত খাওঁ, মোক মাতি আছে মই আকৌ ফোন কৰিম তোমাক। অঁ, দিয়া, অঁ, হ'ব দিয়া, অঁ, ঠিক আছে।